গণেশ খবৰ ভাল
বোৰ ভাল তোমাৰ
ভাল ভাল আছো দিয়া কি কৰিছা
মই তোমাৰ কি কৰিলো আৰু মই এনেই বৰ্তমানতো বাৰু তে কৰি আছিলো মবাইল চাই আছিলো তাকে তুমি কি কৰি আছা পিছে
মই এই ভাতটো খাই আহিলো আহি পেলাই বহিছো আৰু অলপ গৰম দিছে বহুত এ কিবা হেৰি কিবা অ অ আৱাজ আহি আছে নেকি মোৰ ফেনৰ
নাই একো একো আ নাই বেকগ্ৰাউণ্ড মোৰ পৰা আছা নেকি আচ্ছা কি এৰে ভাত খালা পিছে
ভাত খালো তোমাৰ এই কেৰেলা ভাজি বনাইছিল দালি তাৰে পিছত আহ পানীলাও ভাজি বনাইছিল
আচ্ছা কোনে বনাইছিলে
আৰু বাকী কোৱা পিছে কাম চাম কেনেকোৱা চলি আছে
খামচাম্বাৰো ঠিকঠাকে চলি আছিল ভালে চলি আছিল তাকে যোৱাকালি ৰিজাৰ্ণ দিলো তোমাৰ মই
ৰিজান দিদিলা কিয়।
হা
উম কন্দিলো ইজন দিলো মানে এতিয়া মান গোতে মানে মানা কৰি আছে শুনা পাই আছ ন।
শুনা পাইছোৱা।
অ মানে। বুলি কয় চৰৰ পৰা বহুত মানা কৰিছিল ম মানে চবে মানা কৰিছিল আৰু নেদিবি নেদিবি নেদিবি বুলি। কোনটো একচুৱেলি মেইন ৰিজনটো হ'ল কি উম। মানা কৰি আছিলো আৰু বাৰ বাৰ বিশ্বাস কৰা মই কালি ৰিজাইন দি দিছো ঠিক আছে আজি বিশ্বাস। ত পৰা মেমে মোক ফোন কৰিছে চিনটো। ম কৰা নাই এতিয়ালৈ হা মই আৰু কেইদিন মমান ৰাখিম ৰখিম তুমি আহা যদি। তুমি আহিবা এনেকাে মোক কৈছে বাই। তেতিয়া মোক ফোন কৰি দিউটি অহা দিউটি অহা। মই কালি ৰেজিগনেশ্যন লেটাৰ দি দিছো মই কালি তাৰপাছতে মোক আজি মাতি আছে।
মই যাব মই যাব পাৰিম তোমাৰ জোগাত।
নাই নোৱাৰিবা। পঠতে টো আহ। মানে এতিয়া হায়ৰিং চলা নাই মানে হাইৰিং চল অ নাই বৰ্তমান। হাইাৰং চলিলে পাৰিবা মানে এতিয়া বৰ্তমান হাইং চল নাই বৰ্তমান।
আৰে তুমি তুমি এতিয়া তাৰ পৰা যাবা তাৰে পিছততো মানুহ লাগবে।
মানুহে অলৰে লাগে বাট আমাৰ ইয়াতে মানে কি জানা প্ৰচেছ থাকে কিছুমান মানে। তিয়া হাইৰিং থাকে হাইৰিং। মান চ ত' এতিয়া বৰ্তমান হায়াৰৰিং বন্ধ হৈ আছে ম নতুন ষ্টফ বন্ধ হৈ আছে এতিয়া মোৰ। ম মুক্তি কৰ ৰ বেলে। সৰবৰা মানে। ালাগি গৈছ মানে আমাৰ বু ষ্টৰ আছে ন। চাক।
অ অ অ অ সেনেকুৱাও কৰিছো।
চছেই ত তাৰপ পৰা মানে চ আহ ত আৰু। মানে ইমান মানে বিশ্বাস কৰা কালি। ত ৰাস্তা। ওল নষ্ট পৰা ইমান বেয়া লাগিল মান ইমান দুখ লাগি গ মই প লাগিছিল হা যেতিয়া খুলিছিল তেতিয়া বেয়া আছিল। কামছিল। এভৰিটিং বস্তু জানিছিলো এৰিটিং বস্তু শিকাইছিল আমাৰ চব। চবকতে কৰিব পিছিলো চব জিবছিল। তাকতে এতি এৰিো তলমান বেয়া লাগিছে দুখ লাগিছে কি কব মনত পৰি আছে আৰু বিলাক।
ত জন মাৰিব না লাগিছে।
নাই ৰৰে মে ৰিজাইন মাৰ ম মানে। একচলি কি জানা মই নামাৰিলো হয় মানে মাৰা যেটো কি মই। এ মই এটা কৰ্চ লৈছিলো হা। কৰ্চটো লোৱা মোৰ মোটামুটি তিনি দুমাহ। তিনি মাহ হল হা। মাৰ্চৰ লৈছিলোঁ এপ্ৰিল মে জুন। তিনিমাহ হল বিশ্বাস কৰা তিনিমাহত মই অনলি এক মাহৰ। কৰিছো মানে একচেল টোহে কৰিছো অকল ক্লিয়াৰ কৰিছো বাকী খিনি মই ক্লিয়াৰ কৰা নাই মানে। বহুত লেণ্টি মানে বহুত পিছ পৰি আছো হা টাইম মে নিবেল মানে কি জানা মই। ৰৰ পৰা আনাক ভাল লাগ থাকে প নাযায় শুই থাকো এলাহ লাগি থাক কিবা লাগি থ সেইবিলাক হৈ থাকে। আৰু মোৰ ৰাতিপুৱা ডিউটি চাৰে ছয়টাত ন ছয়টাত উফাই লাগে ত আহতে। চাৰে চাৰিট মান বাজে ঘৰত। ত আহি কিনে টোকি লাগি থে শুই দিয় শুই উঠি কেনে সাতটা মানত উঠো। আতাৰ উঠে আাতটা উঠে আৰ পঢ়া মনে নযায় বিশ্বাস কৰা। তাৰপিছত এনেকুৱা মানে নিমিলে বিশ্বাস কৰা আৰু মই থাৰটি হৈ তমতি কৰিছিল মাৰি নহয় ন চ' মানে ক'ব গ'লেতে দুমাহ আঢ় মাহৰ চেলাৰী আৰু হা আ মাহৰ চেলাৰী সেইকাৰণে মই কি বুলি কৈ দি দিলো নে আৰ তাৰ পিছত দুইদিন মাত ম ভাল এটা জ মানে বিচাৰিম আৰু মানে মানে জব বিচাৰিম আৰু তাৰপিছত উ
তোমাৰ তাত টাইমতটো বেছি ন আঠ ঘন্টা হ'লে ভাল হয় তাতে ন
উম মন্তাৱাৰ
যদি আঠ ঘণ্টা ন ঘটা ন ঘণ্টা নেকি ন ঘণ্টা হ'লেওতো বেছি বেছি থাকা যায়
উম ঘন্টালি মোৰ মূোৰ বেছি দেখা যায় মোৰ একচোৱ কামটো অ বেছি সম হয় ন কাম বেছি প্ৰেছাৰ থাকে মানে আৰু কিবা কিবি হ'লে ম প্ৰেচাৰটো ওপৰত আমাৰ ওপৰত যছে মানে আমাৰ ডি এম আছে এছ ইমান নাথাকে চব আমিয়ে হেডেল কৰিব লাগে বস্তুবিলাক কথাটো ষ্টাফ কমাৰ কষ্টমান ন এইবিলাক ক নব নৰ্ম হয় অ কোনু এটা কি জানা মানে চলো মই এই এটা কি জানা মানে ইয়াতে মই বহুত বস্তু শিকিব পাৰিছো আৰু মেইনলি মানে বহুত বস্তু জিকিলো বহুত বস্তু জানিলো এই তমি কি জানা প্ৰথম কথা বুলি বস্তুতে মই ইডিচিপ্লিন মই ইডিপ্ল আছিলো বহুত এতিয়া ডিচিপ্লিন বুলি বস্তুতটো শিকিলো ঠিক আছে চেকেণ্ কথা মই কম্পউটাৰৰ নলেজ বহুত খিনি লব পাৰিলো হা কম্পিউটাৰ নলেজ চ প আ প চিনিব নাইচেপ
অ
চেপত কোম্পানীৰ কাম চব চেপত কৰে হা চেপোৰ তুমি কৰছ লব পাৰা হা চেপোৰ বহুত হিকিছো হেৰী চোৱা কোম্পানী এ ধৰি ল এক্জাম্পল দিলো আমাৰ মোৰ এটা ক যিটো কোম্পানীত আছে আৰু হা তাতেতো তোমাৰ এই চব বস্তু বস্তু আহে ন চব্জী তব্জি আহে কিবা কিবি আহ যিকোনো বস্তু আহ গ্ৰচাৰী বস্তু আহে যিবিলাক বস্তুতটো এপত শ্ব' কৰিব লাগিব ন লাগিব। তেতিয়াহে মানুহে অৰ্ডাৰ কৰিব পাৰিব। কিন্তু এপত চো কেনেকে কৰিব ব ধ আৰু মানে কেনেকৈ কম্পিউটাৰত কি কি ষ্টেপ লব লাগে জ ললে
উম
মানে তাৰপিছত ঠিক আছে কেনেকৈ তাৰপিছত কেনেকৈ কা এটা বস্তু কেনেকোৱা ধ লোৱা এটা বতুছে ধৰি লোৱা যিটো এক্সপাৰ হব এক সেইটো দাম মাৰিব লাগে সেইটো মানে গোটেইখিনি বস্তু জানি আৰু এতিয়া উম মানে মানে কি কৈছিলা
মানে তোমাৰ সেই আৰু মাৰ্কেটিং লাইনৰ এক্সপিৰিয়েন্ঞ্চটো হৈছে আৰু
মাৰ্কেটিং লাইনত নহয় একচেল আমাৰ এইটো মাৰ্কেটিং লাইন নহয় মানে মাৰ্কেটিংটো চেল বেলেগমি এইটো আমি ভিতৰত আমাৰ মানে কি জানা এটা ষ্টৰ এখন চলাবৰ কাৰণে যিখিনি যিখিনি বস্তু দৰকাৰ হা বিক্ৰী কৰিব পোৱা নাই নহয় বিক্ৰী কৰা মানুহ বেলেগ হা চেল কৰা মানুহ বেলেগ কিন্তু সিটো পৰত টিমে চাই আছে আ এখন ভিতাৰৰ বস্তু খিনি কেনেকুৱা আছে ভিতাৰ খিনি‌ মেনেজ কৰিব লাগিব ন বহুত বস্তু। ইটো কৰা, সেইটো কৰা, সেইটো কৰা, চব বস্তু মেইনটেইন ড ড চব মেইনটেইন কৰিব লাগিব ষ্ট ষ্টক, চব ঠিক, ঠাক আছে নে নাই। এইবিলাক চিষ্টেমত চব ঠিক ঠাক আছে নে নাই। সেইবিলাক বস্তু কেনেকে মেইনটেইন কৰিব লাগিব সেইবিলাক আৰু চব কি আছে বাৰু ঠিক আছে। কমিউনিকেশনটো অকমান শিকিছো ভালখিনি ঠিক আছে। তাৰোপৰি তোমাৰ এ মানে বহুত বস্তু শিকিব পাইছো আৰু। অকণমান মানে চিনাকি হৈছে অকমান মানুহ ডাঙৰ, ডাঙৰ মানুহ অকমান চ চিনাকি হৈছে বাৰু। চব মানে ইমানো চিনাকি হোৱা নাই বাট দুই এটা চিনাকি হৈছে ফিৰত মোৰ এ কাম পোৱা যাব সে মানুহ এটা, এটা চিনাকি হৈছে আৰু
মানে কামত মানে চিনাকিছে আৰু উম বুজি পাইছো।
ন এ কাম মান এ আ ফোন কৰিবল পাইে মানে হেইটো হে মানে কি মানে ক'ব গ'লে ন বহুত আৰু টিম কেনেকৈ লিড কৰিব লাগে সেইটো বস্তু। এটা টিম কেনে কৰিব লাগে সেইবিলাক মানে ভালে খিনি বস্তু ছে
ভালেখিনি এক্সেঞ্জ আছে আৰু অ ঠিকে আছে আৰু সেইটো লাইনৰ পৰা তোমাৰ এনে লাইন নাছিল। চিল ন বেলেগ
উম আৰু এটা ডিপাৰ্টমেট মেনেজাৰ হা, হা কি ক'লা?
মানে সেইটো লাইনত বা তোমাৰ এনেও মানে যোনটো লাইনৰ আছিলে সেইটো লাইনৰ পৰা তোমাৰ। মানে ফিউচাৰৰ ফালে এনেকুৱা সেনেকুৱা একো নাছিল ন।
উম আৰু এই আৰু মই এইটো এৰা ৰিজনটো কি জান না মেইন মই যিটো কৰ্ শিকি আছো। আৰু মই যিটো বস্তু কাম কৰি আছো। এটানো আৰু নো লিংক নাই।
দেই ন
মই, মই য দৰ কাম কৰ ত যিমান এসপিৰি কিয়? ত যিটো ক কৰিছো ন। সেইটো লাইনতত মই যাম তাত একো কাম নাহিব।
অ, অ সেইটোয়ো, অ সেইটোয়ে কৰিছো মই
ত সেইকাৰণে মেইন মোৰ জন এৰা- তাকে। হয়টো বেছি বেয়া
ঠিকে, ঠিকে এতিয়া যিমান এক্সপিৰিয়েন্স হল হল আৰু।
দিয়া
উম!
আাপোনি লৈছে ন'?
অ'! ডিপাৰ্টমেণ্ট মেনেজাৰ। হেল্ল'?
উম! সি,
অ'! তোমাৰ ভইচটো বজি, বজি আহি আছে মানে। ঠিক আছে। নেটৱৰ্ক নাই চাগে ভালকে। পাই আছোঁ।
অ'! আমাৰ আমি ডিপাৰ্টমেণ্ট মেনেজাৰ আছোঁ ন'। ম কিন্তু সি, তাৰ যিবিলাক কাম ন'! তাৰ যিখিনি কাম হয় আ এই এভ্ৰিথিং বিন্দাছ থাকে, এনেকুৱা টাইপৰ।
ক'ৰ এ মানুহটো সি?
তাৰ কাম হয়। কিন্তু তাৰ গোটেই কামখিনি আমি কৰিছোঁ বুলি এনেকুৱা দেখুৱাই। আমাৰ গোটেইখিনিতো গটেই বস্তু সি খাই থৈ দিছে। ষ্টৰ মেনেজাৰো তোমাৰ নিচিনা, কি বুলি কয়! স্টাফ এটা হেৰুৱাটো বহুত বেয়া লাগিছে। মানে ইমান মানে, ভাল মানে, ক'লে আৰু। এই ওচৰৰ এইবিলাক ষ্টাফ, ষ্টাফেও বহুত কিবা কিবি ক'লে আৰু মোৰ বি পৰা মোৰ ৰিজেইন লেটাৰ দিছে চিঙি দিছে। মানে, নিতিশে, লগৰ এটাই আৰু নিতিশ তাৰমানে লগৰ এটা আৰু তাৰপিছত আৰু এবাৰ লি হৈ গ'ল আৰু এবাৰ জিনটোৰে নিতিশক দিছে আৰু এবাৰ ফালি দিছে। তাৰ পিছত তিন নম্বৰ পৰা কিবাকে লিখিকিনে দি দিলোঁ আৰু মেমক। মানে, কি ক'ম আৰু এই মানে, স্তৰখনত মানে, বহুত বেছি এটেইচ এটা হৈ গৈছে মানে, বহুত বেছি এটা নিজৰ, নিজৰ লাগি গৈছে মানুহবিলাক। মানে, ষ্টৰখন।
এই নাই। ষ্টৰ বুলি নহয়, তুমি য তাতে মানে, কৰা বহুত দিন কৰাৰ পিছত এটা এনেকুৱা এটেচমেণ্ট হয়। মানে, মইয়ো পাইছোঁ এনেকুৱা।
আমি, কি জানা? নতুক খুলিছে, তেতিয়াৰ পৰা আছোঁ এইপিনে। তেতিয়া তোমাৰ এটেচমেণ্ট বেছি বাঢ়ি যায়। তুমি এখন চাবা, তুমি এ' মানুহ চব মানুহ নতুন। চব মানুহ নতুন, নতুনকে আহিলে। সেই বস্তুটো নতুনকে স্থাপন হৈছিল, তেতিয়া তুমি আহিলা। তাৰে, তাৰে, কেইদিনমান পিছত আৰু তোমাৰ সেইখিনি জোগাৰ আৰু মানে, কি! কেইটামান তোমাৰ টিমো তোমাক সেইটো লীড বনাই দিলে। তোমাকহে লিড কৰিব দিছে। সেই টিমটো তেতিয়া তোমাৰ আৰু এটেচমেন্টটো বাঢ়ি যাব। মোৰ হৈছিল। অ'! প্ৰথমে মই গ'লো ট্ৰেনিং কৰোঁ। কি কৰিলোঁ আমাৰ অক্টোবৰ
অ'!
আচছা মতে তে মোৰ বাৰ্থডে হা কিনা ল হৈছে তাৰে এমাহ দুইমাহ কৰিলো ভালকে কাম কৰিলো তাৰপিছত ভাল পালে মোক প্ৰথমতে এম অ ডি মানে মেনেজ ণি বনাইছে ঠিক আছে তাৰপিছ মোক ভাল পালে চিষ্টেমৰ কাম ইভ্ৰীথীং জানো কম্পিউটাৰ পুৰা ভাল জানো চব মোক দেখা পালে ভাল কিনে ভাল পাল মোক এমি বনাই দিলে